হেল্ল'।
অ', এইটো পোন এনেই আছিলে, অ', এইটো আপুনি এনে আছিলে নে?
অ', মই এনে আছো, আৰু আপুনি?
অ', ময়ো এনেই আছো ৰ'বা।
অ', কওকচোন।
অ', ময়ো আপোনাক ফোন কৰিম বুলি ভাবি আছিলো।
অ ভালে কৰিলে, ময়ো এনেই আছিলোঁ।
অ'। মোৰো দিনটো বা কেনেকে গ'ল আপোনাৰ দৈনন্দিন জীৱনটো।
মোৰ আজি দৈনন্দিন জীৱনটো, আজি মোৰ দিনটো বহুত ধুনীয়াকৈ গ'ল। আৰু আপোনাৰ কেনেকুৱা গ'ল?
অ', মোৰো আজি ভালেই গ'ল বাৰু, ভালে বেয়াই।
অ, মই আজি হেৰি, আমাৰ ইয়াত মন্দিৰ যে আছে, তালৈ ফুৰিব গৈছিলোঁ।
অহ
তাতে গলোঁ ফাৰ্ষ্ট। মৰ্ণিং, মৰ্ণিং মই তাতে গৈছিলো, তাৰ পৰা আহি, আকৌ ঘৰত আহিলো, ঘৰত আহি আকৌ বান্ধৱী এজনীৰ ঘৰত মোক মাতিছিল।
অ'।
হেল্ল'।
অঁ, মই শুনি আছোঁ দিয়ক।
অঁ, বান্ধৱী এজনীৰ ঘৰত মোক মাতিছিল, আকৌ আকৌ মই, সিহঁতৰ ঘৰত গৈ সিহঁতৰ মাক দেউতাকৰ লগৰজনীৰ খবৰ লৈ আহিলো ধুনীয়াকৈ। অ', আপুনি ভাত খালে নে নাই, পিছে?
অ', অলপ, আগত খাই উঠিলো ৰবা।
অ', খাই উঠিলে অ', অ',। অ', মইও খালো। মইও এ অকমান দেৰি হ'ল, খোৱা।
অঁ', অ', ঠিকে আছে দিয়া। আজি দিনতো নহ, বহুত ব্যস্ততাতে গ'ল মোৰ।
অ', হয় নেকি? কি কি কৰিলা তুমি?।
অ', মানে আজি আমাৰ বাৰুক মানে, সেই ন', ভাত খাব আহিছিল।
অ', তাৰপিছত।
তাৰ পিছৰ মানুহ বিলাকে আহিলে, যা যোগাৰ কৰিলে।
অ', আজি দিনত গৰম, অ', অ', আজি দিনত, গৰম কেনেকুৱা আছিল?
অ' গৰমটো তেনেকুৱে নাই বাৰু, মানে ইয়াতে, বৰষুণ দি আছিল।
অ', অ', আতচা বৰষুন, আতচা-আতচা বৰষুণ, দি আছিল। বাকী, এই যোৱ কেইদিন কিন্তু, ইমান গৰম গৈছে আৰু, কি কবা, অ',। দিনততো থাকিব নুৱাৰায়ে, ৰাতিও মানে থাকিবই নোৱাৰে। ইমান, গৰম গৈছে কি কওঁ, আজি কিন্তু, ঠাণ্ডা পৰিছে অলপ।
অ', অ', তাক, অ', তাত যে, আজি সেই কি বুলি কয়, লাইনতো যোৱা নাই নহয়।
অঁ আজি লাইনটো যোৱা নাই। আৰু ৰাতি বৰষুণ দিছিল যে, সেইকাৰণে ঠাণ্ডা পৰিছে।
বৰষুণ দিলে নেকি?।
অঁ', ৰাতি বৰষুণ দিছিল নহয়। আহ' আকৌ পোৱাও। আমাৰ ইয়াত পুৱাও বৰষুণ দিছিল। আপোনালোকৰ তাতেও দিছিল চাগে ন'?
অ', তুমি গমে পোৱা নাই, ৰবা।
দিছিল-দিছিল চাগে। কাৰণ তাতে, মানে আপোনাৰ ঘৰ য'ত, তাতে মানে, মোৰ মামাহঁতৰো ঘৰ আছে।
ভাল, অ', ওচৰতে।
অ', আপোনালোকৰ, আপোনালোকৰ ঘৰৰ ওচৰতে, তাতে মোৰ মামাহতৰো ঘৰ আছে। মই মানে তাতে ফোন কৰিছিলো। তেতিয়া মানে আমাৰ মামাহঁতৰ, আইতাজীয়ে মোক কৈছে। যে আমাৰ ইয়াত আজি, পুৱা বৰষুণ দি আছে। মই টো, মই সেইকাৰণে ভাবিলো। বৰষুণ দি আছে, আপোনালোকৰ, আপোনলোকক সুধো, নে ছিল।
মানে কলো আৰু আপোনাক। মোৰ মানে কোৱাটো ভুল হ'ল বাৰু, সেইয়াই আৰু।
অলপ দিলে নেকি মানে এইবোৰ, আ
অ', অ', বেয়া নাপাব দেই, মোৰ মানে অকমান ভুল হৈ গ'ল।
অ', নহয় মানে মোৰ উঠাত মানে দেৰি হৈ গ'ল, নহয় পুৱা।
অ', অ', মই মানে পুৱা, অম চাৰিটা পাঁচটা, সেনেকে শাৰী পাওৱে এবাৰ। সেই শাৰী পাওঁতে, মই বোলো আমাৰ মানে, মই মানে সাৰী পাওঁতে, টিঙত মানে বৰষুণ পৰা, শব্দ শুনিছিলোঁ। ম মই যত সোঁ, তাৰে ওচৰতে হা। শুনি আছে নে? শুনি আছে নে? অ', তাৰে ওচৰতে খিৰিকী মই সেইকেইটাতে, মই পৰ্দাখন গুচাই চালো যে বৰষুণ দি আছিল। আমাৰ ইয়াত, আমাৰ ইয়াৰ কথা কৈছো দেই। আমাৰ ইয়াত, বৰষুণ দি আছিল। সেইকাৰণে মই আমাৰ, মামাহঁতৰ তাতে আইতাজনী মানে অকলে থাকে দেই। মই, তাইকো ফোন কৰি সুধিলোঁ। তাইকো ফোন কৰি সুধিলোঁ যে, আজি তোমালোকৰ তাতো আপোনালোকৰ তোমালোক মই আইতাকো তুমি বুলি কওঁ দিয়া। হে মই ক'লো যে তোমালাকৰ তাতে বৰষুণ দি আছে নেকি? তাৰপিছত আইতাজীয়ে কৈছে যে অঁ দি আছে। মই সেই ভাবিছো অঁ তুমি বা গম পাইছ বা নাই এনেই টোপনি মাৰি আছা।
অঁ, অঁ তুমি কি এতিয়া কলেজ যোৱা নাই নেকি?
নাই মই কলেজ যোৱাই নাই কলেজ মোৰ আগষ্টৰ পৰা খুলিব। মানে মই এইবাৰ নতুনকে এডমিচন লৈছো।
অঁ অঁ তেকেইটো, অঁ মইনা আছনি পাই আছা?
মইনা আঁচনি পোৱা নাই। মই মইনা আঁচনি আগষ্টৰ পৰা মামাই দিম বুলি কৈছে। কি কৰে দিব চাগে ন দিয়াৰ আশাটো আছেই। বৰ্তমান পোৱা নাই। অঁ বৰ্তমান পোৱা নাই মই আপোনালোকে পাই আছে নেকি?
নাই নাই নাই আমাকো আগষ্ট মাহৰ পৰাই দিয়া কথা আছে।
আগষ্টৰ পৰা দিয়া আছে, অঁ অঁ ঠিকে আছে, আপুনি লাষ্ট, আপুনি আপুনি শেষত মানে শেষবাৰলৈকে এই আঁচনিটো কেতিয়া পাইছিল?
মই মানে জানো ফেব্ৰুৱাৰী মাৰ্চ অ' মাৰ্চৰ মাহৰ আঠাইছ তাৰিখ মানে লা লাষ্টবাৰ পোৱা গৈছিল।
অঁ অঁ অঁ ঠিকেই আছে, মই বহা মই জেঠত পাইছিলো চাগে ন মই জেঠত জেঠত পাইছিলো লাষ্ট। মানে শেষৰ বাৰ মই, জে জেঠ মানে মই জেঠত পাইছিলো যেঠ নহয় চত চ চৰি ভুল হা পই মই চতত পাইছিলো।
অঁ মই ফাগুন আৰু চ'ত মাহত পালো নেকি।
অঁ মই চতত পাইছিলো কাৰণ বহাগত নাপালো মই দেই। মই মানে বহাগত মই বেংকত গৈ চাব গৈছিলো। পইচাকেইটা সোমাইছিল নাই কাৰণ মোৰ ফোনত মোৰ মোবাইলতে, ম মোবাইলত মানে মেছেজটো মানে নাহিবও পাৰে ন কিবা এটা, কাৰণত, আৰু সেই আৰু কেতিয়াবা নাহে নাহেও, সেইকাৰণে মই বেংকত গৈ চাব গৈছিলো। পইচাটো মোৰ সোমাইছে নে নাই। চাওঁতে আৰু বহাগত সোমোৱা নাছিল আমাৰ ইয়াত মানে বহাগৰ, বিহুত মেলা হয় দেই, ৰঙালী বিহু
অঁ তাতে আ মান মে মেলাও হয় তাতে।
অঁ মেলা হয় আমাৰ ইয়াত আমাৰ ইয়াত ৰঙালী বিহুত আমাৰ ইয়াত মেলা ভৈঠেলি মেলা বুলি কৈ শুনিছে চাগে।
অঁ অঁ।
অঁ আমাৰ ইয়াত মানে ভৈঠালি মেলা হয় সেই ভৈঠেলি মেলাত মই ভাবিছো যে যে পইচা কেইটা সোমাইছে ওলাই লৈ আহো মেলা চাব পাৰিম ধুনীয়াকে। হয় নে, হয়নে শুনি আছে শুনি আছে নে?
অঁ অঁ অঁ, শুনি আছোঁ।
অঁ পইচা কেইটা ওলাব যাওঁতে আকৌ বেংকৰ মোক ছাৰজনে ক'লে। যে তোমাৰ পইচা সোমোৱা নাই এইবাৰ। তেতিয়া আকৌ ভাবিলো যে মৰে সোমোৱাই নাই নে মানে আৰু আৰু মোৰ লগৰ বিলাক মানে মোৰ যিবিলাক মোৰ সমনীয়াই আছে মানে প্ৰায় পাই আছে যিহতে পাই আছে এই আঁচনিটো দেই। উম সিহঁতে পাইছিল নাই? সিহঁতেও কৈছে সিহঁতেও কৈছে যে আমি পাই আছিলো কিন্তু এইবাৰ কিছুমানে সোমাইছে দেই কিছুমানৰ মানে মোতকে যিবিলাক সৰু আছে মোতকে যিবিলাক সৰু সিহঁতৰ কাৰোবাৰ কাৰোবাৰ সোমাইছে। বাকী মোৰ যিবিলাক মোৰ ব মোৰ লগত পঢ়া এটা শ্ৰেণী সেইবিলাকৰ সোমাই নাই তেতিয়া ভাবিছো যে মই এইবাৰ পৰীক্ষা দিছিলো নহয় সেই পৰীক্ষাটো দিয়াৰ কাৰণে সোমোৱা নাই চাগে
অ এটা কাম কৰিব নহলে আধাৰ কাৰ্ড খন লৈ যোৱাই নহয় তাতে চাই আহিবা লিং হৈছে নে নাই?
অ চাই আহিম কিন্তু এতিয়া নাচাওঁ। আগষ্টত মামাই দিম বুলি কৈছে নহয় আগষ্টতে চাম এতিয়া।
অ আগষ্ট মাহত তুমি দহ তাৰিখ বা বাৰ তাৰিখ মানে যাই কিনে চাই আহিবা।
অ তেতিয়া চাই আহিম তেতিয়া আৰু এই পইচা কেইটাই আমাক বহুত আমাক আমাক সুবিধা আমাক সেই সহায় কৰিছে আমাৰ বহুত সুবিধা হৈছে।
অ তুমি পালে এনেই চাৰে বাৰশক পাবা।
অ মই এনেই যোৱাবাৰ মই যোৱ বাৰ মই দুই বছৰ পাইছোঁ দেই। মই অ অ হেৰি ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰত পাইছোঁ মই। এ হাজাৰ টকাকে পাইছো এইবাৰ বাৰশকে পাম। অ আৰু এই কেইটা পইচাই মোক বহুত সহায় কৰিছে মোৰ মানে কলেজৰ
হেল্ল' হেল্ল'
হেল্ল'অ
অ হেল্ল'অ।
অ অ শু অ শুনি আছোঁ দিয়া।
অ মই কি কয় আছিলো অ মই আঁচনিৰ কথা কৈছিলোঁ অ আমাৰ এই মইনা আঁচনি টোৱেই আহ বহুত সহায় কৰিছে কলেজত যোৱাত সহায় কৰিছে। অ আৰু মানে কলেজৰ মানে পঢ়াত মানে কিছুমান খৰচী আছে আমাৰ বহুত খৰচ আছে বাৰু। কিন্তু মই ইউনিফৰ্ম ইউনিফৰ্ম যদি মোৰ মানে ইউনিফৰ্ম এযোৰ চিলাব লাগিব। এইযোৰ খৰচটো অলপ বেছি আছে এইযোৰ হৈ যাব। বাকী কিতাপ পত্ৰও বহুত কিনিব লগা থাকে বহি কলম কিনিব লগা থাকে, এই পইচা কেইটাই আমাক মানে বহুত নহ'লেও মানে আমাক সহায় কৰিছে, মানে আমাক অলপ অলপকৈ মানে অলপ অলপ কৈ সহায় কৰিব, অলপ অলপকৈ আমাক বহুত খিনি সহায় কৰিছে একেবাৰে সহায় কৰিব নোৱাৰিব পাৰে। কিন্তু আমাক বহুত সহায় কৰিছে। চ' ম চ' আমি মামাক থেংক ইউ আমি মামাক আমি বহুত ভাল পাইছোঁ, সেই কাৰণে।
অ', এটা কাম কৰিব নহ'লে কিতাপৰ পইচাটো তুমি ৰাখি থ'বা, এই লাইব্ৰেৰী কাৰ্ড এখন বনাবা।
অ', অ', মই কলেজত এডমিশন ল'ব যাওঁতে। বাইদেউ এজনীয়ে মোক কৈছিল অ', লাইব্ৰেৰী কাৰা্ড এখন বনাই ল'বা। অ', মই বনাব লাগিব মই মইও ফৰ্মখন আনিছিলো বনাম বুলি। ফৰ্মখন ফিল আপ কৰি মোক মোক আগষ্ট মাহত বাইদেউজনীয়ে কলেজত জমা দিব কৈছে। মই আগষ্টত জমা দি, লাইব্ৰেৰী কাৰ্ড খন বনাই ল'ম। সেইকেইটা পইচাৰে মই মই কম্পিউটাৰ ক্লাছটো জইন কৰিব পাৰিম।
অ', তুমি কি কম্পিউটাৰ শিকি আছা?
অ', মই শিকি আছো মানে কম্পিউটাৰত শিকি পইচা যথেষ্টখিনি পইচা লাগে। এতিয়া আমাৰ ঘৰৰ পৰিস্থিতি ইমান এটা ভাল নহয়। পইচা মানে ইমান পইচা নাই আৰু। সেই কাৰণে ভাবিছো, এই মাহৰ পইচা কেইটাৰে কম্পিউটাৰো শিকো।
অ', অ', তুমি এনেদৰে কিমান দিন হ'লে ন' কম্পিউটাৰ শিকিব?
মোৰ দুই মাহ হ'ল, মোৰ দুই মাহ হ'ল। পইচা এটা মাহ মই ফাৰ্ষ্ট মই প্ৰথম প্ৰথম মই ভাবিছিলো। মই ছয় মাহকে এটা কৰ্চ লওঁ। তাৰ পিছত এই ছয়মাহটো হোৱাৰ পিছত আকৌ এ-এবছৰীয়াকে এটা ল'ম, মানে বাকী ছয় মাহ শিকি মেলি আৰু ছয় মাহ টো কৰি ল'ম এনেকে এবছৰ হৈ যাব।
অ', অ', থিকেই দিয়া। তুমি হেই কৰিবা তুমি অ', তুমি তেলিক লকে শিকিবা।
তেলি ল'কে অ', হ'ব দিয়ক শিকিম।
তেলিটো মানে ভাল আৰু আৰু চবতে আৰু দৰকাৰ হয়তো।
হয়, হয়, আপুনি ঠিকেই কৈছে।
এতিয়া পিছে আপুনি শুব নেকি?
অ', মই ভাত খাই বিশ্বনাতে পৰিছিলো, আপুনি?
অ', মই একেই।
অ', আপুনিও ভাত খাই অ'। ভাত খাই বিচনাতে বাগৰ দিছে অ', ঠিকে আছে ঠিকে আছে। বাকী আপোনালোকৰ ঘৰৰ সদস্য বিলাকে কি কৰিছে?
অ', অ', বাকী বিলাকে শুলে আৰু।
অ', শুলে, আপুনি কেতিয়া শুব?
মই আৰু এই শুই